হেল্ল'?
হেল্লৌ' অ' কোৱা? হয়, শুনিছো কোৱা?
অ' কি কৰি আছা?
অ' মই ঘৰৰ কাম কৰি আছিলো।
হয় নেকি? অ' ভাত ছাত খালা?
অ' খালো দিয়া ভাতটো, ৰাতিপুৱাই খাইছো ৰাতিপুৱাই সাতটাতে উঠি কিনে খাইছিলো ভাত। তোমাৰ এতিয়াতো দিনে হৈ গ'ল ন তোমাৰ দুপৰীয়াই হৈছে এতিয়াতো দিনৰ। দুপৰীয়াৰে ভাত খা খাবলৈ টাইম হল অ তুমি খালানে।
অ মই খালো তোমাৰ মই ভাতৰ ভাত। খালোঁ আলু পিটিকা বনাইছিলে। অ তাৰ পিছত দালি খালো অ তুমি কিহৰ লগত খালা ভাত।
অ মই আজি এ তোমাৰ এই চেৱাই খাইছিলো মই আজি।
হয় নেকি?
হয়।
অঁ।
তোমাৰ মানে মই এনেকুৱা ৰাতিপুৱা কেতিয়াবা সেইবোৰে খাও আৰু ইমান। ম এইটো হালকা ব্ৰেকফাষ্টে কৰো কেতিয়াবা এ। ভাতো আচে মই খাওঁ কেতিয়াবা পায়স সেইবোৰে খাওঁ আৰু কেতিয়াবা। হয় আজি ৰুত। ভাল নাপাও দিয়া মই সেনেকুৱা।
অ হয় নেকি ৰুটি চুটি। খাই ভাল নোপোৱা আজি অলপ আজি। আজি অলপ অ খানা বিষয়ে ডিচকাচ কৰিম দিয়া। কি খাই কি তোমাক
অ অ ঠিক আছে দিয়া ঠিক আছে দিয়া কোৱা।
তোমাক কি খাইকে বেছিকে ভাল লাগে।
মোকতো বেছিকে মই মই গোট মই চব খাও মই সেনেকা। এনেুৱা নহয় যে মানে কিবা এ এনে বাচি নাখাও আৰু মই চব খাওৱে।
তোমাৰ এনেকুৱা ভাল লগা বস্তুতটো তোমাৰ হ'ল মানে কি ক আৰু তোমাৰ। অ মাছ ভাল লাগে তোমাৰ। অ মাছ ভাল লাগে হাঁহৰ মাংস বেছিকে ভাল লাগে মোক।
হয় নেকি আহ মই মাছ মাংস খা নাখাওঁ।
আচ্ছা তুমি নোখোৱা নেকি মাছ মাংস।
অ হ মই নাখাওঁ কেতিয়াও নাখাওঁ মাছ-মাংস। মই সৰু পৰাই মানে খোৱা নাই আৰু আমাৰ ঘৰতো নাখায় মাছ মাংস তাৰ কাৰণে।
অ অ আচ্ছা।।
তোমাৰ মানে কি ঘৰত মাছ মাংস কোনে বনায়?
কি কলা?
মাছ মাংস বা তোমাৰ ঘৰত শাক পাচলি কোনে বনায়?
অ সেইবোৰতো মায়ে বনায় মইতো বনাব নাজানো। মায়ে বনায় হয় মই কেতিয়াবা অলপ। চলপ বনাও দিয়া এনে মেগী বনাও তোমাৰ দালি বনাব জানো। তোমাৰ দালি মেগী। ভাত সেইবোৰ বনাব জানো চাহ বনাব জানো তোমাৰ চবজি। যি সেইবোৰ বনাব আঞ্জা সেইবোৰ বনাব নাজানো।
হয় নেকি অ। উ উ তুমি নাজানা মানে একো বনাব কাৰণে ভালকে।
হয় মই ইমান ভালকে নাজানো বনাম মই মোৰ মানে সৰু পৰা এনেকে বনোৱা চেষ্ট। কৰা নাই ন কেতিয়াও সেইকাৰণে মই মানে বনোৱাই নাই হয়।
অ মইয়ে তেনেকুৱা নাজানো খানা বনাব এনে তোমাক খানাটো কি ভাল লাগে শাক পাচলিৰ ভিতৰত?
অ', খাক পাচুকে বুলি কলা যি ত, মোৰ এ, তোমাৰ মৰিংগাটো ভাল লাগে মোক।
মৰিংগা হয় নিক অ', মৰিংগা তুমি লাই শাক খাই পাইছ নে? লাই শাক, খুতুৰা শাক
হয়। হয়। খাই পাইছো। সেইবোৰ সেইটো ভাল লাগে মোক অ, খাই পাইছো দিয়া। বহুত কিবা কিবি খাইছো, আজিকালি ইবাৰ চব্জি ওলাইছে চব্জি বহুত কিবা কিবি খাইছো। তোমাৰ আৰু মোক এই বেছিকে তোমাৰ কলডিলটো বহুৰ ভাল লাগে। মোক
অ', কলদিল নে কলফুল বুলি কয় নেকি?
হয়। হয়। এইটো কলডিল বুলি কয় তোমাৰ।
কলদিলো কয় নেকি অ, গম নাপাওঁ। ভালকে মানে মই খাইছিলো। লাষ্ট তোমাৰ বেছি দিন হোৱা নাই। আমাৰ ঘৰতে কলগছ আছে। তাৰে খাইছিলো। উম, ভাল লাগে বাৰু সেইটো খাই আৰু তোমাক আহ বাঁহৰ গাজা খাইকে ভাল পোৱা নে?
বাঁহৰ গাজাটো মই খোৱা নাই মানে কেনেকুৱা হয়। বাঁহৰ গাজা?
উম', বাঁহৰ গাজিতো নৰ্মেলি হয়। ভালে লাগে খাওঁতে তোমাৰ। অ', সৰু সৰু বাঁহৰ যি বাঁহ বাঁহ গছ দেখি পাইছেনে?
বাহ গছটো দেখা পাইছো মানে কেনেকুৱা খাই এইো বাহ গছতো তোমাৰ এ কেনেকুৱা থাকেচোন বাহটো সেইটো তোমাৰ এনে টো বাহ গছটো এনেই হাতত চাতত লাগি গ'লেতো তোমাৰ হাততো এইটো বিন্ধে ন?
সেইটো নহয়। বাঁহ গছ তোমাৰ ডাঙৰ ডাঙৰ বাঁহ গছৰ সৰু সৰু মানে পুলি ওলাই পুলি ওলাওতে সেই টো মানে কাটিকে কাটিকে আনে তোমাৰ অ, ধুনীয়াকে বাহিৰৰ পৰা তাৰ ছাল বিলাক গুচা সেইটোযে নৰম থাকে। ভিতৰত একেবাৰে নৰম থাকে।
টো খাই নেকি? আচ্ছা', আচ্ছা, মইতো সেনেকুৱা খোৱা নাই, তোমাৰ অ', তোমাৰ বা অ, তুমি যিহেতু কলা মই খাইছিলো চাগে মই নাজানো, কিন্তু তোমাৰ অ এবাৰ মই এনে হোটেলত যেতিয়া খাবলৈ গৈছিলো। চাগে আছিল নেকি সেই
অ', তাক এনে এনে এনে বম্বু বম্বু চো চোত বুলি কয়। তোমাৰ কিহৰ লগত বনাই বা
সেইটোতো মই নাজানে মই খাইছিলো। এইটো তোমাৰ এই হোটেলতো বহুত ধৰণৰ চব্জিবোৰ দিয়ে ন, তোমাৰ খাওঁতে, কিবা কিবি থাক কে আৰু মিক্স চব্জি থাকে। কিবা-কিবি থাকে। এনে হোটেলত খাই পাইছানে তুমি কেতিয়াবা?
অ', মই খাইছিলো। লাষ্ট টাইম উম,
কেনে লাগে তোমাৰ? হোটেলৰ উম খা খানাটো কেনে লাগে তোমাৰ?
মই ইমান ভাল নাপাওঁ। হোটেলত, ইমান হাইজিং নাথাকে নহয়। ঘৰৰ নিচিনা, সেইকাৰণে মই ইমান অ', চাফা-তুফা নাথাকে। সেইকাৰণে মই নাখাও, বেছিভাগ কেতিয়াবা বেছিকে ভোক লাগিলে চাহ এক কাপ খাও আৰু একো নাখাও। ভাল নাপাওঁ হোটেলৰ খানা। তুমি?
কলা তুমি চাহ খোৱা ন? তোমাৰ এইটো চাহেই বেছিকে লেতেৰা থাকে তোমাৰ হোটেলত। তোমাৰ আৰু বেছি ভাত-চাতো অলপ চাফাই থাকে। তোমাৰ চাহেই বেছি লেতেৰা থাকে।
অ', মই এট তেনেকুৱাত এ, এনেকুৱা ডাঙৰ-ডাঙৰ হোটেলত নাখাওঁ, মানে সৰু এনেকুৱা চাহ দোকানত সিহঁতে মানে সেহঁতে দেখাকে বনাই সেইকাৰণে তাতে বহ পুৰা খাওঁ আৰু ডাঙৰ-ডাঙৰ ৰেষ্টুৰেণ্ট এনেকে সেইবোৰত নাখাওঁ। সেইটোতো দেখা
সেই গা খীৰৰ তোমাৰ মানে এইটো গাখীৰো তোমাৰ এই পাউদাৰ গাখীৰ থাকে। সেইটো খালে বেয়াৱেই। সেইকাৰণে মই নাখাওঁ ৰাস্তাৰ তোমাৰ ফুটপাথৰ কেতিয়াও চাহ নাখাও মই খাই ভালে নাপাওঁ আৰু মই ঘৰৰো চাহ নাখাওৱে কেতিয়াবা খাওঁ আৰু খাব মন গ'লে তেতিয়া খাওঁ। তোমাৰ আৰু এনেই হোট মই বাহিৰৰো চাহ- দাহ কেতিয়াও খোৱাই নাই।
হয় নেকি, মইতো খায় থাকো চাহ-চাহ খাওঁ মই ভাত-চাত নাখাওঁ ভাতবোৰ খাব বেয়া পাওঁ। হাইজিং থাকে নাথাকে এইবোৰ
আচ্ছা মইতো খাও কেতিয়াবা ভাত খাও ভাত খালে চাফাকে থাকে তোমাৰ ৰেষ্টুৰেণ্ট বোৰত গ'লে তোমাৰ বৰ চাফা থাকে হাব ভাত সেইবোৰত চাফাই থাকে মই মানে কিটচেনত চাইছিলো মানে এবাৰ এ তোমাৰ সে হাত ধুৱাই এ থাকে না, তাতে এনে গাৱৈ কিন মানে যাই কিনে চাইছিলো তোমাৰ চাফাই থাকে তোমাৰ কিটচেন চাফাই থাকে সেনেকুৱা লেতেৰা নাথ থাকে আৰু কিছুমানৰ থাকে আৰু সেনেকুৱা লেত তেৰাকে বনাই আৰু কিন্তু আমি ভিতৰৰ কথা আমিতো নাজানো ন, ভিত ভিতৰত মানুহে কেনেকুৱা বনাই কি কৰে সেইটোতো ভিতৰৰ কথা আমিতো নাজানো ভালকে সেইকাৰণে আৰু ইমান এইটো নহয় এনেতো ক'বলৈ গ'লেতো বহুত এনে লেতেৰাতো হয়ে কিন কিন্তু বহুত জেগাত চফাও বনাই আৰু যোনটো-যোনটো হোট ফেমাচ আছে ন, যেনেকুৱা তোমৰ ৰেষ্টুৰেণ্ট বোৰ ফেমাচ। সেইবোৰ তোমাৰ মানে চাফা কে বনাই।
আ, তোমাৰ হোটেলত তোমাৰ ষ্টাৰ দিয়া যায় তোমাৰ টু ষ্টাৰ, থ্ৰী ষ্টাৰ। অ, ফৰ ষ্টাৰ। এনেকুৱা ৰেষ্টু অ, হোটেলত যাইকে ৰেষ্টুৰেণ্টত যাইকে তুমি খাই পাইছানে?
নাই-নাই মই সেনেকুৱা ফাইভ ষ্টাৰ কি - কি ক'লে যে তুমি সেনেকুৱা নাই কোৱা মানে শুনিছোঁ টিবিত শুনিছোঁ কিন্তু মই এনে ৰিয়েল লাইফত মই দেখাই নাই কেনেকা ফাইভ ষ্টাৰ হোটেল থাকে, কি-কি থাকে। সেইটোতো মই দেখা নাই ইয়াতে নাই থাকে ইয়াতে নাই চাগে।
তে মই দেখিছোঁ গুৱাহাটীত নহয় গুৱাহাটীত বহুত দেখি দেখিছোঁ থ্ৰী ষ্টাৰ, ফাইভ, ফৰ ষ্টাৰ, ফাইভ ষ্টাৰ ডাঙৰ-ডাঙৰ হোটেল আছে যেহেতু য'ত তে অ, তোমাৰ ডাঙৰ-ডাঙৰ অ, মানুহবোৰ আহিকে থাকে সেইবোৰত। হোটেলৰ অলপ ৰেন্ট বোৰ বেছি তাৰ কাৰণে
গুৱাহাটীতো আছে নেকি? মই এনেই টিভিত চাইছিলো এইটো ফাইভ ষ্টাৰ হোটেল বুলি কয় সেইবোৰ মানে টিভিতে চাইছিলো মই ভাবিলো টিভি মানে বাহিৰৰ মানে জাগাতে আছে বুলি ভাবিছিলোঁ।
হয় নেকি অ, তুমি এনেকুৱা নহয় বাহিৰৰ জেগা নহয় তোমাৰ ইয়াতে গুৱাহাটীৰে হয়। বহুত মই দেখিছো ভাল-ভাল ৰেষ্টুৰেন্ট বোৰ ডাঙৰ-ডাঙৰ সেইকাৰণে মই তাতে খাওঁ কেতিয়াবা খাওঁ লাষ্ট টাইম মই অ, এটা ডাঙৰ ৰেষ্টুৰেণ্ট গৈছিলো তোমাৰ খামৰেঙা তাতে মানে মই আহ তাতে মই মিৰামিচ ভাত খুজিছিলোঁ পোৱা নাই তাৰ পিছত বহুত দেৰিকে হে মানে এটা ভাল হোটেলত পালো তাতে খালো ভাল লাগিছে। তুমি তেনেকুৱা অ, তোমাৰ ৰেষ্টুৰেন্ট বা আ ৰিজৰ্ট তেনেকুৱা ক'ৰবাত যাইকে খাই কে ভাল পোৱা নে?
অঁ, ভাল পাও, মই যাওঁ আৰু নিজৰ ফেমিলিৰ লগত যাওঁ। অঁ, ভাল লাগে খাই কিনে মই গৈছিলো, এবাৰ দুবাৰ গৈছো। কিন্তু মই এতিয়া অঁ, এইবাৰ এনে পাৰ্কত যেতিয়া গৈছিলো তাতে পাৰ্কতে থাকে ন ৰে ষ্টুৰেণ্ট তোমাৰ, তাতে তাতে খাইছিলো তোমাৰ।
ময়ো গৈছিলো তোমাৰ পাৰ্কত বিৰ ভাল ভাল ৰেষ্টুৰেণ্টবোৰ
হয় হয়, পাৰ্কত যে থাকে তোমাৰ সেইবোৰো ভাল থা একেবাৰে সেইবোৰে ভালকে বনাই, আৰু খোৱাতটো বি বিৰাট ভাল লাগে মানে সোৱাদটো মানে সেনেকুৱা নহয় যে বেয়া লাগে, আৰু তোমাৰ বহুত কিবা কিবি আজিকালি এনেকুৱা ৰেষ্টুৰেন্ট ওলাইছে অঁ, যিহেতু তোমাৰ এই বাহিৰৰ মানে বাহিৰৰ যেনেকুৱা খাদ্যবোৰ থাকে ন সেইবোৰ বনায়।
বাহিৰৰ বনাই কিবা কিবি তোমাৰ আজিকালি কিবা ফ্ৰেঞ্চ ফ্ৰাই সেইবোৰ বনাই, তোমাৰ অঁ
হয় নে। ফ্ৰেঞ্চ ফ্ৰাইজ, তুমি চাইনিজ খানা যে মমো, চাওমিন তাৰপিছত ফ্ৰেঞ্চ প্ৰাইজ বহুত ধৰণৰ
তোমাৰ এই কিবা অঁ, তোমাৰ কি জুচ বনাই দিয়ে তাতে জুচ বনাই কিনে তাতে তোমাৰ নামো লিখি দিয়ে জুঁচত, জুচৰ বাহিৰত, বৰ ভাল লাগে হে সেইটো খাইছিলো।
হয় নেকি, কেতিয়াবা কে এফ চিত গৈ পাইছা নে কে এফ চি?
অঁ, হয় হয় গৈছিলো কে এফ চিত বৰ ভাল লাগে তোমাৰ আৰু মই মেকডনল্ডছো গৈছিলো।
মই যায়েই থাকো কেতিয়াবা অঁ মই লগৰীয়া লগত যাই থাকো।
হয় নেকি।
হয়, ভাল লাগে খাই কিনে সেইবোৰ।
মই গৈছিলোঁ লাষ্ট টাইম তাতে মানে অলপ অঁ প্ৰাইজ
হয়, প্ৰাইজটো বেছি হয় তোমাৰ এইটোতো হয়েই। প্ৰাইজ বেছি হ'লেয়েতো খাবয়ো মন যায় কেতিয়াবা ন। কেতিয়াবা এনেই পইচাটো হয়।
তোমাৰ কোৱালিটিটো ভাল নালাগে আমাক, কেতিয়াবা আমাৰ কোৱালিটি ভাল লাগে। কোৱানটিটো নালাগে। সেইকাৰণে কোৱা যায় মোক মই বস্তুবোৰৰ কোৱালিটি বিচাৰো কোৱানটিটি নালাগে এইবোৰো তাৰ যিকোনো বস্তু হওক
হয় হয়, মোক মোক কিবা খাব মন আছে যদি মই খাওঁ আৰু বেছি দাম হলেও মই খাওঁ।
মোকো কিবা খাব মন আছে যদি কে এফ চি হওক মেকডনাল্ড হওক মই খাই থাকো এনে মই বেছিভাগ তোমাৰ এ ডাঙৰ ডাঙৰ ৰেষ্টু ৰেণ্ট যাইকে মইটো এনেকে নন ভেজিটেবল নাখাও নহয়, ভেজি ভেজীটোৱে আৰু তাৰ পিছত তোমাৰ অঁ বহুত জোগাত তেনেকুৱা নাপায় নহয়, সেই সেইকাৰণে মই বেছিভাগ তেনেকুৱা ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত বা তোমাৰ ডাঙৰ ডাঙৰ মেকডনাল্ড চাই বোৰত ভালকে মানে তোমাৰ তাতে হাইজিন থাকে, সেইকাৰণে খাইকে ভাল লাগে আৰু সিহঁতৰ মানে কি টচেন মানে তোমাৰ ৰেষ্টুৰেণ্ট যি চাফ চুতৰা থাকে। আৰু তাতে কিবা খালে তোমাৰ বেমাৰ চেমাৰ হোৱা চান্স নাথাকে, সেইকাৰণে তাতে খোৱা যায়।
হয় ঠিকে ক'লা, ঠিকে ক'লা দিয়া, অঁ ময়ো সেইটোয়ে কওঁ তুমি যিটো ক'লা ঠিকে কলা তুমি, ঠিক আছে দিয়া অ দিয়া।
থেংক ইউ।